হেল্ল।
অ দাদা ভালে আছে?
আছো দিয়ক, আপুনি?
অ মোৰ ভালেই।
ভাত
পিছে নাই খোৱা-বোৱা হোৱা নাই আৰু, দেৰটা বাজিছেহে আঢ়ৈটা মানত আমি ভাত খোৱা বোৱা কৰিম আৰু।
হয় হয় অলপ দেৰি দেৰি হৈ যায় মানে খোৱাটো।
আমি অল দেৰিকে খাওঁ, ৰাতিও দেৰিকৈ খাওঁ দিনতো দেৰিকৈ খাওঁ। সেইকাৰণে আমাৰ বেমাৰ আজাৰ বিলাকো বেছি হয় বুজিছে।
হয় হয় নাই আচলতে কি জানে মানে আপোনাৰ আহাৰতটো আচলতে সময় মূৰত সময়মতে খাব লাগে বুজিছে, নহ'লে মানে আপোনাৰ বিভিন্ন ধৰণ বেমাৰ যেনে গেছ- তেচ তেনেকুৱ ধণৰ বহুত ধৰণৰ বেমাৰ হ'ব হয়।
অ হয় সেইটো কাৰণে আমাৰ মানে গেৰ প্ৰব্লেমটো বেছি। আমাৰ মানে টেবুলত নাখাও যে।
হয় হয় মানে আপোনাৰ কি জানে, আপোনাৰ গা সি চাহটো আপুনি অলপ কমাই খাব। আপুনি চাগে চাহটো খুব খায় ন?
নাই নাখাওঁ, দিনে একাপ খাওঁ আৰু।
হয় হয়, সেই সেইটোৱে সেইটোৱে। আচলতে চেনী ব্যৱহাৰটো আচলতে কমাই দিব লাগে, আচলতে চেনীয়ে আমাক ডিডি বিভিন্ন ধৰণৰ অপকাৰ কৰে সেইটো জানে নে নাই?
অ' মই নিমখ চাহ, বিনা চেনী চাহটো অলপ বেছি খাওঁ। মোৰ চুগাৰ নাই বাৰু, চুগাৰ নাই, মই বিনা চেনীৰ চাহটোৱে খাওঁ বেছি, মিঠাই মই এনেও কম খাওঁ মানে।
হয় হয়, নাই চুগাৰ বুলিয়ে নহয় মানে চাহটোৱে আপোনাৰ গাখীৰ চাহটোৱে আপোনাৰ কি কৰে, আপোনাৰ মানে বিভিন্ন ধৰণৰ আপোনাৰ গেছৰ পেটৰ সমস্যাও কৰিব পাৰে, অকল চুগাৰ বুলিয়ে যে আপুনি চাহটো নাখাব সেইটো নহয়। বুজিলে? এতিয়া আপ আপোনাৰ মানে কি হৈছে, এয়া কি ক'ম বুলি ভাবিছিলো এইটো আপোনাৰ এয়া যোৱাকালি মই মানে গুৱাহাটী গৈছিলো
হয়।
সেই ইয়াত আপোনাৰ মানে মই গৈছিলোঁ গুৱাহাটী মানে চিকিৎসালয় এখনত গৈছিলোঁ তাত চব মানে আপোনাৰ খালি পেটৰ অসুখে তাত মানে কৈ আছে আৰু মই শুনিছোঁ মানে আপোনাৰ এই চাহ জাত তিয় বস্তু বা আপোনাৰ কিবা ফাচফুড কিবাি চেনি টেনি সেইবোৰ কমাই খাব দিছে, মানুহ মানে আপোনাৰ প্ৰায় আপোনাৰ চল্লিশ পঞ্চাশজন মানুহ আপোনাৰ সেই চাহ চাহৰ প্ৰব্লে সমস্যা লৈ গৈছে বুজিছে?
নাই আমি লাল চাহটো খালে মানে আমাৰ ব্ৰেইনটো অলপ ঠিকে থাকে, মৰ্নিং উঠি যদি আমি ৰঙা চাহ একাপ খাম, আমাৰ বহুত শৰীৰটো মানে ভাল লাগে। আৰু অসমীয়া মানুহেহে, অসমীয়া মানুহেহে চাহ কাপেই মেইন। চাহ জখান্দ
হয়।
চাহ, সান্দহ এইখিনিতো আমাক লাগিবই, আমিতো এইখিনি অলপ খাবই লাগিব আৰু বেমাৰ হ'লেও খাব লাগিব গম পাইছে নে নাই? অ', অ' আমি এইটো চাবই লাগিব।
আমি কি কৰো পুৱা ভাগতে উঠি মই, মোৰ গা গৰু তৰুম বেইটা মই মানে কি কৰো, আপোনাৰ পথাৰলৈ লৈ গৈ মানে এৰাল চেৰাল দি ঘৰলৈ আহি পুৱা ভাগত অলপ শাৰীৰিক আ, অকমান মানে ব্যয়াম চয়াম কৰোঁ, আপুনি শাৰীৰিক ব্যায়াম চাম চৰ্চা কৰে নকৰে?
কৰোঁ, কৰোঁ, আজিকালি আমি চবেই কৰো কাৰণ আমাৰ আগতে যিটো আমাৰ ব্যায়াম আহিছিলে, আদিম যুগৰ মানুহবিলাকে যেনেকে ব্যায়াম কৰিছিলে আজিকালি আধুনিক যুগ হ'ল তেওঁলোকেতো ইমান ব্যায়াম নকৰেই কিন্তু এইটো কাৰ মানে আমি এতিয়া একৈশ তাৰিখে ব্যামৰ হেৰি দিৱসটো পালন কৰিলো, পালন কৰি লৈ পেলাই এতিয়া মানে আমি ব্যায়ামটো কন্টিনিউ কৰিবই লাগিব, ব্যয়ায়াম কৰিলেহে মানুহ ভালে থাকিব। ব্যায়াম নকৰিলে মানুহৰ শৰীৰটোত বহুত বেমাৰ আজাৰ হ'ব।
হয় হয়, নাই আপুনি বৰ ভাল পদ-পদক্ষেপ এটা লৈছে দেই, আপুনি যে কৈছে ব্যায়াম আমি কৰোঁ বুলি মই এইটো ভাল পাইছোঁ আকৌ শুনি পেলাই, আচলতে কি জানে আ আমাৰ যি গাঁৱলীয়া পৰিবেশত মানে মানুহবোৰে তেওঁলোকে আচলতে শাৰীৰিক কেনেকা চৰ্চা কৰিব তেওঁলোকে খালি খেতি পথাৰতে মানে ব্যস্ত থাকে মানে তেওঁলোকে বাকী মানে শৰীৰটো কেনেকে কে যা যতন ল'ব লাগে সেইটোৰ ওপৰত তেওঁলোকে মানে গুৰুত্বটো প্ৰায় কমাই দিয়ে যাৰ ফলত কি হয় বিভিন্ন ধৰণৰ পিছত মানে সমস্যাই দেখা দিয়ে, সেইবাবে আমাৰ ব্যামটো খুবেই প্ৰয়োজন বাৰু, বিকাম ব্যায়ামে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰপৰা ৰক্ষা দিয়ে। হয় নে নহয়?
আৰু আগ-আগৰ যুগৰ মানুহে যিমানেই পথাৰত দৌৰিছিলে কৰিছিলে বেমাৰ নহৈছিলে। কিন্তু আজিৰ যুগৰ ডক্তৰৰ মতে মানে কি হয় জানে, যিমান আমি পৰি বেছি অভাৰ পৰিশ্ৰম কৰিলেও আজিকালি বেমাৰ হয় কাৰণতটো কি বাৰু কওকচোন? কাৰণটো হ'ল আমাৰ যে আজিকালি সাৰ দিয়া বস্তু বিলাক খাও আমি। সেইটো কাৰণে মানুহ বিলাক আলসুৱা হৈ গ'ল।
হয়, আপুনি একদম ভাল কথা এটা কৈছে দেই সাৰ দিয়া মানে, মই এইবাৰ আপোনাৰ পাঁচ বিঘা মাটিত মই কেৱল আপোনাৰ কি কৰিছো আপোনাৰ জৈৱিক পদ্ধতিৰে যিটো আপোনাৰ কেঁচু সাৰ আছে ন, সেই পদ্ধতিৰে মই মানে আপোনাৰ জাতিলাও তিয়হ, আপোনাৰ ভোল কোমোৰা, আপোনাৰ ভেন্দি, পটল, সেইবোৰৰ মানে পাঁচবিঘা মাটিত মই প্ৰায় খেতি কৰিছো, মানে মানে মোৰ এ এতিয়া জাতিলাও লাগু লাগু হৈছে বাৰু, মই বজাৰত এতিয়া উলিয়াই দিম, কাৰণ আমাৰ মানে ঘৰ পৰাই মা যাই আহি পেলাই মানে কাম জৈৱিক পদ্ধতিৰে কৰা ন। এতিয়া তাকে মানে, এতিয়া মানে বি
আপুনি, আপুনি বাৰু খেতি বাতিত ব্যস্ত আছে, পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা, এতিয়া মইতোন এতিয়া পঢ়াটো মইতোন বাদ দিলো, মই আপোনাৰ মানে ক'ব গলে বেয়া নাপাব, মানে মই মানে উ মেট্ৰিকতটো মই মানে দুবাৰ দিবলগীয়া হ'ল। তাৰ পিছতো মই মানে উত্তীৰ্ণ হ'ব নোৱাৰিলো, বুজিছে?
আগতে মানে আপোনালোকে দেউতাহঁতে মানে এই খেতিত গ'ল পথাৰত গল।
হয় হয়, হয় হয় মানে আপোনাৰ মই যোনদিনাখন মই মানে মোৰ মানে পৰীক্ষা আছিলে সেইদিনাখন মই আপোনাৰ কি হ'ল সেয়া আমাৰ মানে ধান কাটিছিলে মই সেই ধানৰ ধান কাট পেলাই সেয়া মৰিয়া মই, মাথাত কৰি লৈ আহি থৈ পেলাই সেইদিনাখন মই পৰীক্ষা দিব গৈছিলো বুজিছে, তাৰপিছত মা দেউতাহত তেওঁ মানে ইমান গুৰুত্ব দিয়া নাছিলে, আগৰ দিনৰ মানুহবোৰে আগৰ মানুহবোৰে কি কৰে আপোনাৰ মানে পঢ়া ক্ষেত্ৰত ইমান গুৰুত্ব নিদিয়ে, পথাৰতে লাগ পঢ়ি শুনি কি হবি সেইটোৰ ওপৰত মানে বেছি গুৰুত্ব দিয়ে, যাৰ ফলত কি হৈছে মোৰ মানে এতিয়া আজি মানে এনেকুৱা শোচনীয় অৱস্থা। তাৰ একো নাই বাৰু মই খেতি পথাৰ কৰিয়ে এতিয়া বৰ্তমান চলি আছো ভালে কুশলে।
ভালে কুশলে চলি আছে, আপুনি বাৰু বিয়া চিয়া পাতিলে নে নাই?
নাই নাই নাই চাই আছো।
অ' চাই আছে, ঠিক আছে বাৰু, আপুনি যি হল হল বাৰু মেট্ৰিক পাছ কৰিব নোৱাৰিলে, আপুনি বিয়া বাৰু পাতিলে, আপোনাৰ লৰা ছোৱালীক মানে ভাল পৰিৱেশ এটা দিব, ভাল পৰিৱেশত গঢ় দিব, যাতে ভালকে অ' ভাল যাতে পঢ়া শুনা আপোনাৰ নিচিনা যাত পথাৰ খেতি কামত লাগি, যে পঢ়ি কি কৰিব এনেকুৱা এটা মনোভাৱ যাতে আপুনি নানিব।
হয় হয়, নাই নাই
যিমান আপুনি কষ্ট কৰি হলেও আপুনি খেতি কষ্ট কৰি হ'লেও লোকৰ ঘৰত হাজিৰা কৰি হ'লেও আপুনি শিক্ষা দিব ল'ৰা ছোৱালীক।
নাই নাই নাই একদম আপুনি এটা সত্্য কথা কৈছে, সত্য কথা কৈছে, আজিকালি আচলতে আমাৰ যি নতুন প্ৰজন্ম, এতিয়া আমি আমাৰ এতিয়া আমাৰ, আমি এতিয়া বু পুৰণা হলো আমাৰ যি এতিয়া ন নতুন প্ৰজন্ম উঠি আহিছে। তেওঁলোকক আচলতে কি জানে তেওঁলোকক শিক্ষাটোতো অতিকয়, অতিকয় প্ৰয়োজন কিন্তু শিক্ষাৰ লগতে, আমাৰ যি আমাৰ মানে খেতি বাতি আছে, তাৰ ওপৰতো তেওঁলোকক মানে অকমান গুৰুত্ব টো দিব লাগে, কাৰণ আমাৰ যি খেতি বাতি আমাৰ অসম হৈছে প্ৰধান আপোনাৰ খেতিৰ বাবে, আপোনাৰ ধান খেতিৰ বাবে পথ বিখ্যাত, কিন্তু আমাৰ যদি নতুন প্ৰজন্মই যদি তাৰ মূল্য়তটো যদি বুজি নাপায়, আমি আমাৰ আমি যেতিয়া আমাৰ মৃত্যুৰ পিছতে কোনে খেতি পথাৰ কৰিব কওকচোন আপুনি। গতিকে তেওঁলোকেও অলপ জাতো দৰকাৰ। তেওঁলোকক পঢ়া খিনিৰ লগতে আপোনাৰ মানে খেতি পথাৰতো কেনেকে মানে আগবাঢ়িব পাৰে, তাৰ ওপৰতো এটা শিক্ষ শিক্ষা দিয়াতটো আচলতে চবৰে এটা নৈতিক অধিকাৰ দায়িত্ব হয় আৰু মই মই ভাবো আৰু।
আপুনি ধৰক যে পঢ়ালে পঢ়িলেই বুলিয়ে যে, আপুনি গোটেই দিনতটো পঢ়ি থাকিব তেনেকুৱা নহয়।
হয়-হয়, সেইটোৱে-সেইটোৱে।
চাকী পোহৰতো মম এডাল কেন্দেলৰ পোহৰতটো যদি মানুহে পঢ়ে। তেওঁ কিন্তু শিক্ষাটো শিক্ষা লগতে কামৰো কৰি যাব পাৰে।
আমি সৰু থাকোতে শুনক আমি কৰিও থাকোতে আপোনাৰ চাকি পোহৰ আমি আ, এটা চাকি আছে আমাৰ সেই চাকি পোহৰতে মায় ভাতো বনাই থাকিব, মই চাইডতে পঢ়ি থাকো বুজিছে চৌকাৰ মানে জুই দি আপোনাৰ ভাত বনালে যিটো পোহৰ ওলাই। সেই পোহৰত মই পঢ়িছিলো, আজিকালি দিনৰ ল'ৰা ছোৱালীবোৰে আপোনাৰ বিভিন্ন ধৰণৰ লাইট পাইছে, এ চি পাইছে, ফেন পাইছে। ইনভাৰ্টাৰ পাইছে আপোনাৰ লাইনটো নাযায়েই বুলি কব পাৰি। ইমান খিনি সুবিধা পাইছে আমি আগতে তেনেকুৱা সুবিধা আচলতে পোৱা নাছিলো।
আচলতে যিমান সুবিধাত পাইছে সিমান মানুহে এ চি তলত আছে। বাহিৰৰ কাম বন বাদ দিলে ধূলি বালিৰ লগত খেলা বাদ দিলে আৰু সেইকাৰণে ভ ভিতৰত থাকি-থাকি মোবাইল ল'লে, মোবাইল লওঁতে লওঁতে তেওঁলোকৰ চকুৰ লেন্সবিলাক অলপ প্ৰব্লেম হ'ব ধৰিলে। সৰু-সৰু ল'ৰা ছোৱালী মাথা বিষ হ'ব ধৰিলে আৰু সৰু-সৰু ল'ৰা ছোৱালী পেটৰ বিষ হ'ব ধৰিলে, কাৰণ চিপছ খায় ন। দোকানৰ বজাৰৰ বস্তু বিলাক খাই আপুনি ধৰক দুটা মাল গছৰ মালভোগ কল খাওক তাত কোনো কথা নাই। দুটা আম খাওক গছত কোনো কথা নাই। আপুনি যদি বেছি বেলেগ এইবিলাক বস্তু খাই থাকে, দোকানৰ বাহিৰৰে বস্তু খাই। এ মোবাইল টো চাই পেলাই যদি আপুনি দিনৰ দিনতটো কটাই তেতিয়াহ'লে সেই বাচ্ছাটো এচিৰ তলত, থাকিলেও লাভ নাই নহয়, সুস্থ সবল মানে বাচ্ছা নহয় তেওঁ।
হয়-হয়-হয় নিশ্চয়-নিশ্চয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব ছালৰ বেমাৰ হব। আচলতে এ এ চি ইমান লোৱাও বয়া বুজিছে ছালৰ ৰোগ হয়।
হয়-হয় এ চিত আগৰ হয়।
হয়। কওকচোন?
এ এ চিত থকা মানুহ বিলাকৰ ইমান মানে বাহিৰলে ওলোৱাৰ পিছত কেনেকুৱা গপ গপনি এটা ধৰে। আপোনাৰ একদমেই ভাল নালাগে মইতো এ চিত একদম থাকি ভাল নাপাওঁ।
একে-একে সত্যয় কথা কৈছে, সত্য কথা কৈছে এক আপুনি
সেউজীয়া গছ গছনি যিটো থাকে। এটাৰ তলত এবাৰ বহি চাব আৰু এ চি তলত এবাৰ বহি চাব।
হয়-হয়। অ, এই এনে মানে এইবিলাক কব গলে মানে বহুত কথা আছে বুজিছে এতিয়া মানে। ক'ব গ'লে একে ডাঙৰ এখন মানে একে তালিকা প্ৰস্তুত হৈ যাব কিন্তু মানে
হয়-হয় এখন কিতাপ লিখিব পাৰিম আমি।
হয়-হয় আপোনাৰ আমি যেতিয়া সৰু আছিলো, আমাৰ মানে ককাহঁৰ দিনতে আমাৰ ঘৰ মানে আপোনাৰ পকী ঘৰ নাছিলে দেই, আপোনাৰ মাত তি ঘৰ আছিলে ওপৰত আপোনাৰ খেৰ দিয়া আছিলে মানে আপোনাৰ আছিলে। তাৰ যি মানে খেৰৰ যি আপোনাৰ মানে সেই ঘৰ ঘৰটোত আপোনাৰ মানে ঠাণ্ডা হওক, গৰম হওক, ইমান মানে এটা আৰাম পোৱা যায় ন আপোনাৰ গৰম অনুভৱেই নহব আগতে ফেনো নাছিলে তেনেকে। বুজিছে আমি যে খেৰৰ ঘৰতে আমি ডাঙৰ হৈ আমি ডাঙৰ হোৱা। এতিয়া আমি ক'তনো আমি এতিয়া আজিকালি মানুহবোৰে এতিয়া দেখিব পাইছো নতুন- নতুক কে একেবাৰে আপাৰ চট দিয়া ঘৰ হে, বুজছে বিল্ডিং ঘৰ চত দিয়া ঘৰ, আচলতে সেই মানুহবোৰে কি বুজিব? খেৰৰ ঘৰত থাকাটো মানে খেৰৰ ঘৰত থাকিলে যে, যিটো মানে, আপোনাৰ মানে, এটা আৰাম পোৱা যায়, ন'!
হয়! কিন্তু, আজিকালি মানে, চট, হয়! চট দিয়া, ঘৰ তলত থাকি আপুনি, গৰমটো পাব অলপমান। কিন্তু, আমি যেতিয়া আৰু ৰাস্তা কানৰ মানুহ। আমি, ধৰক খেৰৰ ঘৰত বা আচাম টাইপ ঘৰ এটা বনালে, আমাৰ যিটো খৰচ পৰি যায়, আমি যদি, চট ঢালাই এটা ঘৰ কৰোঁ। তাৰ ওপৰত, আমি ভাড়া দিব পাৰিম, মানে। সেইটো, ইনকমৰ চৰ্চটো ৰাখিহে মানে, আমি কামটো কৰোঁ। গম পাইছে নে?
হয়, হয়। আপোনালোকৰ ঘ